অ', কোৱা?
ক'ত আছা?
এয়া মই এইমাত্ৰ ঘৰত আছো।
অ', হেৰি এইটো কি কয় ঘৰলে গ'লাগৈ ন' মই তোমাক যে থৈ আহিছিলো? অ', অ', আজি ভাল লাগিল কিন্তু দেই গৈ ন'?
ভাল লাগিল দিয়া আজি মম'টো খাইও ভাল লাগিল ন'?
অ', ল'ৰাটোৱে কিন্তু মাক বাপেক নাই হলেও কিন্তু সি যে, অকলে বহুত খিনি কষ্ট কষ্ট কৰি পেলাই ম'মৰ দোকানখন খুলিছে দেই।
অ', অ', এই মানুজনীয়ে যে কৈছিলে তামোল খাবৰ সময়ত দেখিছিলা?
সেইটোয়েটো ওচৰৰ মানুহখিনিও তাক মানে বহুত মানে সহায় কৰে।
অ'। মই তোমাৰ ৰিল-চিল মানে পাই থাকোঁ, সেইকাৰণে আজি তোমাক মই সুধিছিলো যে এইকনৰ লগৰ এটা ম'ম' বানাই তুমি চিনি পোৱা নেকি দে সেইকাৰণে মই মান সোমাই গ'লো তাতেই। অ', আমাৰ লগত তোমাৰ ক্লাছ ছিক্স মানৰ পৰাই একেলগে পঢ়িছিল তাৰিছত সি মেট্ৰিক দিলে।
উম।
মানে ইমান স্কুল নাহে, তেতিয়া আগতে বোলে তোমাৰ তিনিআলিতে বোলে কাৰোবাৰ লগত আছিলে বোলে মানে শিকি আছিলে।
অ'।
তাৰপিছত তোমাৰ ক্লাছ নাইনমানৰ পৰা সি নিজে তাত বোলে দোকান দিছিলে বোলে।
উম, ল'ৰাজনক কিন্তু মই চাইছো বাৰু বহুত কষ্ট কৰে সি কিন্তু দেই।
অ'। এ তাৰ দেখিছা কেনেকুৱা আমি খাবৰ সময়ত কিমান মানুহ আহি গ'ল দেখিলা?
সেইটোৱে তাৰ মানে কষ্টটো মানে ফল বিলাক সি ধুনীয়া পাইছে। মানুহ তাৰ ধুনীয়া হয়, তাতে তাৰ বস্তু বিলাকৰ টেষ্ট আছে মানে ফ্ৰেচ টেষ্ট বনাই চব বস্তুত মানে তাৰ ভালটেষ্ট আছে বুজিছা সেইকাৰণে, তাৰ দোকান ধুনীয়াকে চলিছে মান চব সোৱাদ অনুসৰি মানে আজিকালি এইবিলাক চলে ন' সেইটো।
উম। আৰু দোকানখনো ভালো লাগে ষ্টেণ্ডাৰ্ড টাইপৰ অলপ।
উম, সি ধুনীয়া বনাইছে কিন্তু চব।
অ', মজা বনাইছে।
সেইকাৰণেটো চব একে চাফা-তাফা কৰি। চব একদম হাইজেন মেইনটেইন কৰিছে, চব মানে যাতে একো লেতেৰা মানুহৰ হেৰি নাযায়। বা চুলি তুলি হওক বা কিবা ধূলি চুলি হওক, সনেকুৱা দোকানি ধুনীয়া বনাইছে দেই ন'!
উম, ধুনীয়া বনাইছে, এতিয়া চোৱা মোৰ লগৰ হৈ পেলাই সি কি কৰি আছে, মই কি কৰি আছো চোৱা।
এ নাই চব একো নাই তুমিও এয়া কৰি আছা ঠিক ঠাক চলি আছে। সিও এতিয়া মানে কি হয় এতিয়া তাৰ পৰিস্থিতি তিতি তেনেকুৱা হৈ গৈছে ন তাই এতিয়া মাক নাই বাপেক নাই। ককাই এটা আছে সেইটোও গা চা বেয়া। এইবিলাক বেয়া মানে সেইটো কাৰণে কি মানে পৰিস্থিতিত পৰি তেনেকুৱা হবলগীয়া হৈ গৈছে সেইটো কাৰণে হে তোমাৰ আৰু টেনচন নাই ব্যৱসায় চলি আছে তোমাৰ।
উম এতিয়া হুক দিয়া দে আ মাকে কেতিয়াবা গ'লে ভাল লাগে হয়নে?
সেইটোয়েতো আজি তোমাৰ মাতোতে মই সেইকাৰণে সুধিলো কি তোমাৰ লগৰ নেকি এজন কি ধুনীয়াকে মাতিছে কৰিছে।
উম।
ভাল লাগিল কিন্তু।
ভাল লাগিল ভাল লাগিল বোলো।
উম।
তাৰ মাজতে ৰিল চিল কেইটামান বাই থাকো যে মানে চাই থাকো মানে মই মই মানে দোকানখন চিনি নাপাও মানে কোন কণতে ইমান ভালকে বুজি নাপাও মানে।
অ মোক যে কওঁতে মই গম পাইছিলো সেইকাৰণে যে এই এজন ল'ৰাৰ কথাই কৈছে। সিকৰণেটো তালৈকে লৈ গলো তোমাৰ আৰু তাৰ মানে এইবিলাক ছ'চিয়েল মিডিয়াত ভাল ইউটিউবত হওক বা এনেকৈ ইনষ্টাগ্ৰামত হওক এইবিলাক এপত মানে তাৰ তাৰ ৰিল বিলাক আহি থাকে তাৰ মানে ময়ো চাওঁ চৰ্টচ চাৰি থাকে লৰাটো মানে ভাইৰেলো হৈছে সেইকাৰণে। আগতে গৈছোঁ বাৰু মই দুবাৰমান গৈছিলোঁ।
অ।
মই সেইকাৰণে তুমি কওঁতে গম পালো মানে মই এইটো জেগাতে তুমি বিচাৰি আছা মানে সেইকাৰণে মই তালৈকে লৈ গলোঁ বুজিছা।
এই কিন্তু আমাৰ তিনিআলিত কিন্তু তাত বঢ়িয়া বনাইছে ন?
উম আমাৰ ইয়াতে তোমাৰ কি হয় যি টি বস্তু বা হাইজিন চাইজিন মানে একো মেইনটেইন নক যি টি দি দিয়ে সেইটো কাৰণে টেষ্ট নোহোৱা হল, খোৱা মানে ভাল নালাগে খাই।
অ তাৰ তোমাৰ এতিয়ালৈকে চাগৈ শেষেই হ'ল চাগৈ?
উম হুম।
এতিয়ালৈকে চাগে মমো খাই শেষে হ'ল নাইয়ে চাগৈ।
এই বা অথনি যে আমাৰ আগতে কিমান মানুহ আহি গৈছিলে। আৰু ইমান সময় ক'ত থাকিব তাৰছত চব হৈ গ'ল শেষেই চাগে। উম বাকী আজি ইমানটা মানে তত পইচা পাতি নোহোৱাই হৈ গ'ল এতিয়া।
অ এই গাড়ীখন ইমান বনালা আৰু।
সেইটোৱেতো গাড়ীখন চব সলালো যে সেইটো কাৰণে।
উম আকৌ কুকুৰৰ মেডিচিন আনিলা।
সেইটেৱেতো কি কি সলালো পাহৰি গলো নহয় মই। তোমাৰ হেৰি সলাইছিলো ন মই। এই কি কয় মবিল সলাইছো, হেন্দেল সলালো, মবিল ফিল্টাৰ সলাইছো।
অ
তাৰপিছত এয়া আৰু তোমাৰ এ কি কি সলাইছিলো আৰু পাহৰিয়ে থাকিলো চব। চেন, ব্ৰেক চো। অ নতুন চেইন পকেট তাৰপিছত ব্ৰেক চো লগালো এই এইবিলাকত জানাই আৰু বুলেট পুহিলে কিমান খৰচ হয়।
লগাইছা নতুন
অ অঁ চাইলেনঞ্চাৰডালৈকে ৰয়েল এনফিল্ডৰ অৰিজিনেলডাল লগাই দিলো।
অ বিল কিমান হৈছিলে ন হাজাৰ নে কিমান উঠিলে?
অ হেৰি তোমাৰ গোটেই একেবাৰে এইখিনি মিলাই পেলাই ন হাজাৰ ন হাজাৰ ন হেৰি তিনিশ চৌ ত্ৰিছ টকা নেকি।
অঁ।
চৌত্ৰিশ ন ছয়ত্ৰিশ টকা কিবা এটা হৈছিলে।
অ কিবা এটা আছিল অ আকৌ তোমাৰ ৰা তিপুৱাতে যোৱা ভাবা কিমান টাইমত আহিছো ভাত পানী আকৌ আহিব সময়ত খাই বৈ আহিছো ভাত ম'ম' চম' খাই বৈ আহিছো।
সেইটোতো গৈ কিন্তু বেয়া নালাগিলে। খালি সেয়াই আৰু অলপ পইচাটো বেছি খৰচ হ'ল। দিনটো খৰচ হৈ গ'ল অলপমান পইচা পাতি অকন কাৰণ তোমাৰ গাড়ী এখন এতিয়া চোৱা ভালকে যেতিয়া চলাবলে হ'লে বা মানে তোমাৰ ভাল কৰি ৰাখি ব মাইলেজ চাইলেজ চব পাবলে গাড়ীখনো ভালক মানে তোমাৰ ৰাখিব লাগিব ন। নহলে গাড়ীখনো যদি ভালকে নাৰাখা আৰু কেনেকে চলিব
যে তুমি ক'ৰবাত ধৰা অলপ দূৰ জেগা এটা গৈছে কিবা এটা বেয়া হৈ গ'ল আকৌ তুমি তাৰ ৰখিব লাগিব হয়নে?
উম, সেইটোতো আৰু ফগ লাইটটো পাহৰিলে ফগ লাইটটো লগাইছিলো নহয়।
অ অ ফগ লাইটটো অ। সেইকাৰণে একেবাৰে তেতিয়া তোমাৰ এতিয়া চিন্তা নাই আৰু এতিয়া দূৰ জেগা যাম বুলি ক'লে ধুনীয়াকৈ যাব পাৰিবা আৰু।
উম আকৌ ক'বালে যাওঁতে সৰুকে বেমাৰ এটা ওলায়ক। তাৰ পৰা সৰু বেমাৰ এটা যদি ঠিক নকৰা ডাঙৰ হৈ যায়গৈ।
ডাঙৰ হৈ যায়গৈ তাতকে ভাল একেবাৰে ভালেই আৰু ভাল কৰিছা আৰু চিন্তা নাই আৰু এতিয়া। এতিয়া তোমাৰ ছমাহ মান চিন্তা নাই আৰু ন?
এ নাই নাই আৰু আৰু চলিব মবিল তোমাৰ চলেতো তোমাৰ ধৰা মই দামীৰ মবিলটো পাইছো ন।
অঁহ
তোমাৰ সেইটো মুবিল মানে ধৰা এক লিটাৰ মোৰ বাৰশকে পৰিছে মোৰ খাই আঢ়ৈ লিটাৰ খাইছে।
অঁহ।
ত' মোৰ মানে গাড়ীখনত তোমাৰ সেইটো মবিল দহ হাজাৰ কিলোমিটাৰ চলাব পাৰি, দহ হাজাৰ কিলোমিটাৰ তুমি যিমান দিনত চলোৱা এক বছৰতো চলা ব পৰা এক মাহতো চলাব পাৰ তেনেকুৱা কথা।
উম উম।
সেইটো হিচাপত আৰু, কাৰণ যিমান চলিব সিমানহে উঠিব তোমাৰ কেইদিন চলে হেতো লগত কথা নাই নহয়।
তুমি কেতিয়াবা গাড়ীখন আছে কেতিয়াবাহে চলোৱা বাইকখন।
সেইটোৱেটো, সেইকাৰণে এইখন ইমানটা হেৰি নকৰো আৰু।
অ উম। উম আৰু আকৌ' এইটো থাকিলে নহয় তেল ভৰাইছিলা।
অ' তেলতো পাহৰিলে তেলো ভৰালো হাজাৰ টকা।
হে
এক হাজাৰ টকা তেলটো আছেই সেইটো পুৰা সেইডাল কিন্তু এতিয়া যিহে গতি হৈছে তেলৰ মাইলেজে নিদিয়ে। এক্স মানে পাৰফমেঞ্চটো ভৰোৱা তেলৰ যোনটো ভৰাইছো ন। গতিবিধি বাঢ়িবলৈ সেইটো বঢ়াইছো। সেইটো কাৰণে মানে হ'লেও আৰু আজিকালি এই ইথেনলৰ কাৰণে মানে বহুত বিপদ চাপিছে বুজিছা।
উম এ আকৌ এ যি এ যি এই তোমাৰ জিঅ' তেলটো ভালনে?
জিঅ' তেলটো তোমাৰ চোৱা তেলটো হিচাপতো বেয়া নহয়।
অ
কিন্তু তেলটো ঠিকেই আহে। কিন্তু ডিপুবিলাকহে বেয়া থাকে। ডিবু বিলাকত মিক্স কৰে, এইবিলাক কৰে, এইটো কাৰণে মানে একন দিগদাৰ হয়।
অ' সিদিনাখন তোমাৰ মই এই জিঅ' তেল এই মানে তোমাৰ দোকান এখনত মানে এই লগৰ এ তোমাৰ বাইকত ভৰাইছিলে তেল
উম।
তাৰপিছত মানে এই এতিয়া আমি যোনটো নৰ্মেল তেলটো ইমান ৰঙা নহয় হয়নে।
উম।
সেই তেলটো তোমাৰ মানে পুৰা ৰঙা একদম মই কওঁ এইটো তেল কিবা মিচ চিচ কৰিছে নেকি। এ দোকানজনীয়ে মানুহজনীয়ে কৈছে নহয় এইটো জিঅ' তেল ডিপু তেল যে সেইকাৰণে ৰঙা বোলে।
সেইটো বহুত কিবাকিবি বেলেগ বস্তু মিক্সো কৰে। বাৰু আৰু জিঅ' তেলটোতো মই আজিলৈে এনেকে কওঁ কোৱা নাই দেই। ৰঙা বুলিতো গম নাপওঁ বাৰু গুলপীয়া নিচিনা হৈ থাকে পুৰা ন? মইও চাইছো ষ্টিং, ষ্টিং ঠাণ্ডা বটলটোৰ নিচিনা হৈ যায়।
অ' সেনেকুৱা চেম এনেকুৱা সেনেকুৱা আৰু মানে অলপ বটল সেইটো ষ্টিংটো অলপ চাপ দেখাই, এই অলপ তেলৰ বটল বিলাক লেতেৰা হৈ নাথাকে জানোঁ।
অ।
সেইকাৰণে মানে অলপ হেৰি দেখা আৰু যদি ষ্ট্ৰিং বটল ভৰা একে ষ্টিঙৰ নিচিনা লাগিব।
অ তেনেকুৱাই দেখাই মই সেইটো চাইছো বাৰু কিন্তু কিয় হয় মই এইটো বিষয়ে গম নাপাওঁ কিন্তু দেই।
মই তাৰপিছত দোকানীজনক সুধিলো কিবা ঠনা ঠনা কেৰাচিন তেল চেৰাচিন তেল ভৰাইছে নেকি? কৈছে, কৈছে নাই নাই এইটো বোলে জিঅ' তেলবোৰ তেল হৈ যে বোলে এনেকুৱাই বোলে।
অ হ'ব পাৰে দেই সেইটো, কাৰণ এতিয়া চোৱা তেলতো ভৰাৱাতে এতিয়া গাড়ীখনৰ ভিতৰত ভৰাই দিয়ে ন, বাহিৰৰ পৰা ভৰালে দেখিব পাৰি, কিন্তু ভিতৰত ভৰাওতে গম নাপায় যে। সেইটো কাৰণে মানে মই এইটো লক্ষ্য কৰা নাই আজিলৈকে।
উম।
সেইটোৱে আৰু কথা বুজিছা?
সেইটোৱে আৰু।
উম বাকী এতিয়া তুমি আছা ক'ত?
যিহেতু আমাৰ এই ৰাস্তা আমাৰ এই সৰু এনেকোৱা ৰাস্ত এটা আছে আপোনাৰ তোমাৰ চাপৰিফালে যোৱা এইকানতে ৰখি পেলাই কথা পাতি আছো মানে তোমাৰ লগত।
অ' গৰমত।
উম এই ভিতৰ দালত কিমানো থাকিবা।
বহুত গৰম লাগে দেই, অৱস্থা বেয়া হৈ যায় এই গৰম খনতে হয়নে।
অ'।
অ বাকী এতিয়া আমি যে কোবা অথনি যে কথা পাতি আছিলো তালে যাবা নেকি?
যাম দিয়া এপাক ওলাই অকণ দেৰিকে।
নহয় নহয়, এইটো অথনি যে আবেলিকে যে আহি থাকোতে পাতিছিলো যে ট্ৰিপটো কথা পাতিছিলো যে, তালৈ নোযোৱা?
অ! ট্ৰিপটো কথা ন, ট্ৰিপটো ওলাবা।
এই যে দৈমাৰা ফালে যাওঁ নেকি ন এপাক। তাত ধুনীয়া নদী আছে মানে তাতে গা চা ধুম, ভালকে ফটো-চটো উঠিম, ব্ৰিজ এখ এখনো আছে। ভাল দলং এখন আছে মানে ধুনীয়া ডাঙৰ। তাতে মানে ভালকে আৰু বুজিছা।
অঁ! কি বাইকত যাবা নে গাড়ীখন উলিয়াবা? বেয়া নহয় ভালেই হ'ব। বাইক নিবানে নে তোমাৰ গাড়ীখনতে যাবা?
নাই-নাই বাইকখনকে লৈ যাম, কাৰণ এতিয়া চাৰ্ভিচিং দি আনিছোঁ। ন, ভাল দিন এটা চাই দেওবাৰ এটা চাই পেলাই, বাইকখনকে উলিয়াই লৈ যাওঁ আৰু গোটেইকেইটা ধুনীয়াকে যাওঁ আৰু মানে।
বাইকতে যাম দিয়া, কিমাননো গাড়ীত কি সদায়-সদায় ঘূৰিবা।
সেইটোৱেতো। বাইকত গোটেই কেইজন উলিয়াই লওঁ, মোৰ লগৰ দুজন মানো আছে, ভাইটি দুটামানো এই আঠটা মান যাম ধুনীয়াকে। চাৰিখনমান বাইক, দুটা-দুটাকে ধুনীয়াকে গুচি যাম আৰু ন।
অঁ! ধুনীয়াকৈ হেলমেট-চেলমেট লৈ যাম। কি কৈছা?
তুমি হেলমেট-চেলমেট পৰিধান কৰা নে নাই।
হেলমেট মই পিন্ধো ক'ৰবাত গ'লে মানে ইমান টাউন-চাউন গ'লে নিপিন্ধো আৰু।
হেলমেটটো লগাবা বুজিছা, নহ'লে তোমাৰ মানে আ আজিকালি বহুত এইবিলাক ৰিক্সি হৈ যায়। বহুত বিপদ আহি আছে। মানে এইবিলাক এক্সিডেণ্ট-চে্ক্সিডেণ্টৰ বহুত কথা শুনি থাকোঁ। সেই নিজৰ মানে সাৱধানতাৰ কাৰণে হেলমেটটো লগাব লাগে। আমাৰ ঘৰৰ ওচৰ আছে বুজিছা, এজন মানুহ তেওঁ হেলমেটটো নলগাই। নলগাই, তাৰপিছত বহুত মানে নলগাই, ক'লেইকো গ'লেই নলগাই। টাউনতে সেইদিনাখন মাজতে দুৰ্ঘটনা, মানে সন্মুখীন হৈ পেলাই পৰিলে তেনেকে।
অঁ!
তেনেকে, মানে একে অৱস্থা বেয়া হৈ গৈছে আৰু।
উম! মানে শুনা দেই মই হেলমেট আছে। মোৰ হেলমেট দুটা হেলমেট মই তোমাৰ এই ক'ৰবাত পাহৰি যাওঁ কোনোবাই মাৰি দিলে মানে লৈ গ'ল গমেই নাপাওঁ।
অঁ! সেইটো আছে এনেকুৱা মানুহ।
অঁ! আকৌ নিজেও এটা এদিন পা মানে, দুটা আছে এটা নিজে পাহৰিলোঁ আৰু এটা মাৰি দিলে। আৰু তুমি ক'ৰবাত ধৰ গ'লা, এই চব টাইমত তুমি হেলমেটটো লগত কেনেকে লৈ ফুৰিবা কোৱা চোন? অঁ! মানে সেইকাৰণে আৰু তোক অঁ! এতিয়া তোমাৰ স্কুটি হ'লেও তুমি হেৰিত সুমোয়াই থব পাৰিবা। এতিয়া বাইকত কেনেকৈ থবা, ক'ত থবা?
অঁ! হয়-হয় এইটোতো সঁচা কথা। কিন্তু চোৱা এতিয়া তুমি বাইকত লৈ গ'লে হেলমেট পিন্ধিবা।
অঁ!
নহ'লে গাড়ী-চাড়ী হ'লে বা স্কুটি নিনিলেটো হেলমেতটো মানে স্কুটিটো পিন্ধিবা বাইকৰ সেইটো কথা কথা কোৱা নাই স্কুটিটো পিন্ধি লাগিব। কিন্তু এতিয়া স্কুটিত মানে থবলৈ জেগা থাকে কিন্তু আজিকালি যোনবিলাক কিনা হেলমেট সেইবিলাক লগাবলেতো স্কুটিত জেগা নাথাকে ন। কাৰণ সৰু হেলমেটহে স্কুলত সোমাই। উম!
এয়া সেইবিলাক মানে এতিয়া যত মানে অলপ দূৰ-চূৰ জেগা গ'লে তোমাৰ লৈ যা আৰু।
অঁ-অঁ! এ যাবা-যাবা হেলমেট-চেলমেট পিন্ধি যাবা। বাকী তোমালোকৰ ঘৰত ভালেই?
ভাল-ভাল-ভাল।
এ মাজতে যে তোমাৰ ভণ্টিৰ বেমাৰ শুনিছিলোঁ, এনে জ্বৰ চৰ হৈছিল নেকি
অ', তোমাৰ এইয়া জ্বৰ হৈছিলে কিবা, এই এদিন কলেজৰ পৰা আহোঁতে তোমাৰ বৰষুণত জিকিলে বোলে
অ'।
তাকে তোমাৰ এই ইয়াতে দেখালো ভাল পাইছে পাৰুতে অ', অ', ঠিকে আছে ঠিকে আছে এতিয়া
আৰু দেউতা হতৰ?
ঠিকেই, ঠিকে আছে
বাৰ ঠিক অ', দিয়া দিয়া হ'ব দিয়া ৰাখিছোঁ
অ'।